হেল্ল।
অঁ কোৱা কি খবৰ?
হয়, মোৰ ভালে, তোমাৰ?
মোৰো ভালেই, পিছে আজিকালি মোৰ অ, অ, স্বাস্থ্যটো ইমান ভাল নাথাকে।
হয় নেকি কিয়? আজিকালি তুমি ভালকে খোৱা লোৱা অঁ যত তন লোৱা নাই নেকি?
হয়, আজিকালিতো অ, যতন লৈ আছো, কিন্তু আগতে মই খোৱা লোৱা ইমান যতন লোৱা নাছিলো কাৰণে কিজানি আজিকালি এনেকুৱা স্বাস্থ্যতো ভাল নাথাকে।
অ হয় নেকি তুমি এটা কাম কৰিবা, ভালকে খোৱা লোৱা কৰিবা আৰু আজিকালি আমি অঁ কিছুমান বস্তু তেনেকে আ অ', ব্যৱহাৰ কৰি আছো যিবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় তুমি অলপমান হেলডি লাইফ ইষ্টাইল আ আ, তাতে কি-কি বস্তু কৰিব লাগে অলপমান সেইবোৰ বস্তু আ কৰি চাব পাৰা।
হয় ঠিকে কৈছা, পিছে মোক অ', ডক্তৰেও কৈছে যে অলপমান মোৰ আ দৈনন্দিন জীৱনটো অলপমান হেল্ডিকে চলিবৰ কাৰণে কৈছে।
হয়। তাৰ কাৰণে তুমি আ কিছুমান হেলডি লাইফ ষ্টাইলত যেনেকে খোৱা-লোৱাত তুমি গাখীৰ, তাৰপিছত কিছুমান বাদাম, যিবোৰ আমাৰ বজাৰত হয়তো পাই যায়। আৰু শাক পাচলি, তাৰপিছত তুমি আ তেনে কে মিট ল'ব পাৰা তোমাৰ আ, ডেইলী লাইফত।
হয়, ঠিকে কৈছা।
হয়।
পিছে মই আগতে বহুতো বাহিৰৰ খাদ, বাহিৰা খাদ্য খাইছিলো। আৰ, দেৰিকে টোপনিৰ পৰা দেৰিকে উঠিছিলো। অ', আৰু টাইমত খোৱা খাদ্য খোৱা নাছিলো। অ', ত' সেইকাৰণে আজিকালি মোৰ অ', অলপমান স্বাস্থ্যটো ভাল নাথকা হৈ গৈছে।
অ', হয় নিকি?। হয়, এইটো কথা তুমি ঠিকেই কৈছা যে বাহিৰৰ খোৱা বস্তু আ তুমি খোৱা অভ্যাস কৰিছিলা। বাহিৰত আমি কেতিয়াবা-কেতিয়াবা আ, খাব পাৰো। কিন্তু বাহিৰৰ খোৱাটো অভ্যাস কৰাটো বৰ বেয়া কথা। কাৰণ আ, বাহিৰৰ খোৱা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত আ আ, ক্ষতিকাৰক বুলি মই ভাবোঁ, কাৰণ বাহিৰত যিবোৰ জাংকফুড পায় সেইবোৰ আচলতে আ হেল্ডি নহয়, চ' তুমি যদি পাৰা ঘৰতে ত তোমাৰ আহাৰসমূহ তৈয়াৰ কৰি খাব পাৰা।
হয় ঠিকেই কৈছা। আহ পিছে তুমি তোমাৰ আ আহ লাইফটো কেনেকুৱা হেল্ডি ৰাখা?।
আহ হয় নিশ্চয় মই আহ আ ৰাতিপুৱা সোনকালে শুই উঠোঁ তাৰপিছত ৰাতিপুৱাতে মই আ ফ্ৰেছ হৈ লওঁ তাৰপিছত মহাবিদ্যালয়লৈ যাওঁ তাৰপিছত আহি কেনে অলপ দেৰি ৰেষ্ট লওঁ তাৰছত সন্ধিয়া সময়ত অলপমান ওলাই যাওঁ ইভিনিং ৱাকত তাৰপিছত সময়মতে খোৱা লোৱাৰ আ উ ধ্যান দিওঁ তাৰপিছত তোমাৰ তেনেকে মই বেছিকে বাহিৰৰ জাংক আহ যিবোৰ ফুড খাদ্য সেইবোৰ অলপমান আ তাৰ পৰা বচাই ৰাখোঁ নিজকে যদিও সেইবোৰ খাবলৈ বৰ মন যায় তথাপিও অ সেইবোৰৰ পৰা অলপমান নিজকে দূৰত ৰাখোঁ। তেনেকেই মোৰ অ ডেইলি লাইফটো চলি আছে।
বাহ, তুমি বহুত ভালকে তুমাৰ লাইফতো মেইনটেইন কৰি ৰাখিছা, হেল্ডি কৰি ৰাখিছা। পিছে মইও এতিয়াৰ পৰা চেষ্টা কৰি আছো ময়ো ৰাতিপুৱা উঠিব চেষ্টা কৰি আছো মই বাহিৰৰ খাদ্যটো অলপমান কমাই দিছোঁ। আহ এতিয়া ঘৰৰ খাদ্যটো খাব লৈছো আ আৰু ৰাতিপুৱা অলপ শুই জলদি উঠি কেনে মানে ৰাতিপুৱা খোজ কাঢ়িব যাওঁ। অলপ ব্যায়াম কৰো অ ত হেনে হেনে সেনেকুৱাকে অলপমান লাইফটো মই মেইনটেইন কৰিব চেষ্টা কৰি আছোঁ।
হয় হয় যিবোৰ অভ্যাসৰ কথা তুমি কৈছা সেইবোৰ নিশ্চয়কৈ তোমাৰ কাৰণে খুব ভাল হ'ব কাৰণ আমি আহ জানো যে আমি ৰাতিপুৱা সো সোনকালে শুই উঠিব লাগে। মই ভাবোঁ তোমাৰ বৰ্তমান অভ্যাসে তোমাক অতি সোনকালে সুস্থ কৰি তুলিব। আৰু তেনেকৈ চলিলে তুমি হয়তো আ ভৱিষ্যতে আৰু তেনেকুৱা ধৰণৰ স্বাস্থ্যৰ বিঘিনীৰ সন্মুখীন নোহোৱা
হয় পিছে ঠিকে কৈছা আহ আজি আজিকালি ল'ৰা ছোৱালী বিলাকে ঘৰত বনোৱা খাদ্য বহুত কমে খায়। যিহেতু আমাৰ ঘৰত বনোৱা খাদ্যই খাব লাগে।
হয় নিশ্চয়কে কৈছা আজি আজিকালি আৰু এটা সুবিধা হৈছে যিটো কাৰণে ল'ৰা ছোৱালীবোৰ পুটুক কৰি মানে আ অতি কম সময়তে অৰ্ডাৰ দি খাদ্যবোৰ নিজৰ ঘৰত পাই যায় যিটো কাৰণে মই ভাবো ল'ৰা ছোৱালীবোৰ অলপমান এলহুৱা হৈছে আৰু যিহেতু সামাজিক মাধ্যম আজিকালি চব বস্তু উট অতি কম সময়তে পাই যায়। সেইটো কাৰণে ল'ৰা ছোৱালীবোৰ অলপমান মই ভাবোঁ এলেহুৱা হৈ পৰিছে যিটো নিকি আচলতে হব নালাগে নিজে অলপমান কষ্ট কৰিব লাগে। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে।
ঠিকে কৈছা অ যে হেল্ডি বুলি ক'লে অকল খাদ্যই নহয় অ তোমাৰ অলপ চাফ চিকুণতাৰ প্ৰতিও অ ধ্যান দিব লাগে।
হয় নিশ্চয় তুমি এটা বহুত ভাল কথা কৈছা যে চাফ চিকুণতাৰ প্ৰতি আমি বহুত ধ্যান দিব লাগে। আমাৰ চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখিব লাগে। তেতিয়াহে আমি হেলডি থাকিব পাৰিম আৰু আমাৰ অভ্যাস বোৰ যেনেকে বৰ্তমান সময়ত যুৱক যুৱতীসকলে বেছিভাগ সময় তেওঁলোকে মোবাইল ফোনত ব্যৱহাৰ কৰে। যিটো নেকি আমি ক'ব পাৰো যে মোবাইল ফোনৰ প্ৰতি আহ তেওঁলোকক আসক্ত কৰিছে। যিটোৱে বহুত খিনি তোমাৰ সমস্যাৰ সন্মুখীন কৰিব পাৰে। যেনেকে অতিৰিক্ত মোবাইল স্ক্ৰল কৰিলে চকুৰ বেমাৰ হ'ব পাৰে মূৰৰ বিষ হ'ব পাৰে। তাৰপিছত ৰাতি টোপনি নহা হ'ব। পাৰে ত' মই ভাবো এইবোৰ কাৰণেও স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। যিবোৰ আচলতে আমি অলপমান কমকে যদি মোবাইল ফোনটো ইউজ কৰোঁ আমাৰ স্বাস্থ্যটো ভালে থাকিব।
হয় তুমি ঠিকে কৈছা পিছে তুমি যেনেকুৱা ক'লা যে অ', মোবাইলটো কম চাব লাগে ময়ো সেনেকুৱা মানে মোবাইলটো আগত বহুত চাইছিলোঁ অ', মানে ৰাতি বহুত দেৰিকে শুইছিলোঁ সেইকাৰণে মোৰো বহুতো চকু কোৰ সমস্যা হৈছে আৰু মাথাও বিষাই থাকে।
ত সেই হিচাপে আজিকালি মই মবাইলতো চোৱাও অলপ কমাই দিছো অ', হেল্ডি লাইফ ফত আনিছোঁ।
হয়, পিছে তুমি ভাবা নেকি যে মোবাইল ফোনৰ ব্যৱহাৰে আ, আ সকলো সময়তে আমাৰ আ স্বাস্থ্যৰ কাৰণে বেয়া বুলি
হয় ঠিকেই কৈছা। মোবাইল খিনি আমাৰ আ জীৱনত বহুতো আ সম সমস্যাৰ সন্মুখীন কৰে।
হয়। কিন্তু মই ভাবোঁ সকলো সময়তে মোবাইল ফোন ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ কাৰণে ক্ষতি নহ'বও পাৰে কাৰণ কিছুমান সময়ত আমি হয়তো অ', তেনেকে ধৰা আমি মা দেউতাৰ সৈত কথা পাতি আছোঁ ত' যোগাযোগ ব্যৱস্থাই আমাক বহুত খিনি সুবিধা দিছে। আৰু তোমাৰ আজিকালি বৰ্তমান কিছুমান আহ পঢ়া শুনাৰ বিষয়বোৰ আমি মোবাইল ফোনৰ জৰিয়তে আহৰণ কৰোঁ তো মই ভাবোঁ মোবাইল ফোনে অ', কম আহ পুৰা সম্পূৰ্ণভাৱে ঋণাত্মক প্ৰভাৱ পেলোৱা নাই। যদি আমি সেইটো নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ
হয় ঠিকে কৈছা, আহ তুমি যেনেকুৱা ক'লা যে নিয়ন্ত্ৰণ কৰি চল চল চলিলে সকলো বস্তুৰ অ', সমাধান হয়
হয় নিশ্চয়।
পিছে তুমি ঘৰত কি, কি হেল্ডি খাদ্য খোৱা?
হয় মই ঘৰত এনেকে আ শাক- পাচলি খাবলৈ মই বেছি ভাল পাওঁ শাক-পাচলি পাচলিৰ বাহিৰে মই কণী খাওঁ নিয়মিতভাৱে আৰু মই আ গাখীৰ আ যেনেকে মই ৰাতি শোৱাৰ আগত এক এগিলাচ গাখীৰ খাই শুৱ আকৌ তেনেকে দুপৰীয়া টাইমত এবাৰ খাওঁ। তেনেকে আ মই ভাবো তেনেকে অভ্যাস কৰিলে আমাৰ স্বাস্থ্য ঠিকেই থাকিব।
ঠিকে কৈছা পিছে আজিকালি আমাৰ আশে-পাশে আ পৰিৱেশটো ইমান আহ বিদু বিশুদ্ধ হৈছে যাৰ কাৰণে আমি ক'বাত গ'লেও হাতত চেনিটাইজ যাৰ বা হেনৱাচ এটা লগত লৈ যাব লাগে যাতে কিবা খোৱাৰ আগত আ হাত-চাত ধুব পাৰো।
হয় হয় তোমাৰ এই কথাত মই একেবাৰে সহমত হয়। কাৰণ আজিকালি পৰিৱেশ বহুত খিনি বিশুদ্ধ হৈছে যাৰ ফলত আমি কৰবাত গলে আমাৰ হাতত হয়তো বীজাণু থাকিব পাৰে যিটো কাৰণে আমি চেনিটাইজাৰ ব্যৱহাৰ কৰিলে আমি আ অলপমান আ চাফ-চিকুণতা অৱলম্বন কৰিব পাৰোঁ যিটোৱে আমাক আ স্বাস্থ্য আ ভালে ৰখাত সহায় কৰে।
হয় ঠিকে কৈছা ঊম পিছে মইয়ো আজিকালি বহুতো আহ হেল্ডি খাদ্য খোৱা চেষ্টা কৰি আছো। আ ৰাতিপুৱা ফল-মূল খাওঁ আহ এটা কণী আহ সিজাই কেনে খাব চেষ্টা কৰি আছো আৰু
এইটো দেখোন বৰ এইটো দেখোন বৰ সুন্দৰ কথা।
হয়, ঠিকে কৈছা আৰু দুপৰীয়া মই ধৰা যেনেকুৱা আ শাক-পাচলি আহ দালি হওক এনেকুৱা শাক-পাচলি হওক এনেকুৱা দুপৰীয়া খাদ্যত মই আহ যোগ লগাই আছো আৰু সন্ধিয়া টাইমতো মই বাহিৰা খাদ্য যেনেকা জাংক ফুড নাখাওঁ আহ ঘৰতে বনাই কেনে আহ কিবা হেল্ডি বস্তু বনাই কিনে খোৱা চেষ্টা কৰি আছো।
হয় নিশ্চয় এইটো বৰ
জল্দি আ টোপনি মৰা অভ্যাস কৰি আছো আৰু ৰাতি সেই ৰাতিৰ খাদ্যটো মই আ সাতটা মানতে খা খাব চেষ্টা কৰি আছো। যিহেতু বেছি দেৰিকে খালে আ আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় ডক্তৰে মোক কৈছে কৈছে যে ৰাতিৰ খাদ্যটো অলপমান জল্দি খাব লাগে। আ যাতে হজম হজম হব কাৰণে আৰু আ যাতে গেছ নহয়। আ ত' মোৰ গেছৰো বহুত প্ৰব্লেম হৈ থাকে এই ৰাতি দেৰিকে খাদ্য খোৱাৰ কাৰণে।
ব্যস্ত বনত আ ৰাতিও বহুত দেৰিলৈকে বহুতেও কাম কৰে। কিন্তু আচলতে আ কামৰ মাজতো আমি সময় উলিয়াই ৰাতি আহাৰ সোনকালে খাবলৈ চেষ্টা কৰিব লাগে। ময়ো যিমান সোনকালে পাৰোঁ, দচটাৰ আগতে ৰাতিৰ আহাৰ খাবলৈ চেষ্টা কৰোঁ।
হয়, পিছে তোমাৰ লগত কথা পাতি বহুতো ভাল লাগিল।
হয় নিশ্চয়, মই তোমাৰ পৰা বহুতখিনি জানিব পাৰিলো। আ, তোমাৰ স্বাস্থ্যৰ খবৰ কেনে সেই খবৰটো পাই আকৌ তুমি এতিয়া ভাল অভ্যাসবোৰ আ, অৱলম্বন কৰি আছা সেইবোৰ আ, জানিব পাৰি মোৰ বহুত খিনি বেয়াও লাগিছে আকৌ তোমাৰ স্বাস্থ্য ভাল ভালৰ কথা শুনি আকৌ ভালো লাগিছে। আ, গতিকে আ, তোমাক বহুত বহুত ধন্যবাদ।